হেল অ কি কৰি আছা?
এ আছো দিয়া বহি এনেই। তুমি কি কৰিছা?
এনেই আছোহি কিনো কৰিম আৰু। ভাত খালা?
অহ খালো। খালা ভাত?
উম নাই ভাত খোৱা চাহ একাপেহে খাই দিছো, দেৰি হয় যে ভাত খোৱাটো।
অ অ।
ভাত খাই মানে অলপ দেৰিকে কেইটা বাজিল এতিয়া তোমাৰ
অ অ আৰু দুপৰীয়া ভাত খাবই হ'ব এতিয়া সেইটো হয়
আমাৰ এবাৰহে খাও যে সেইটোতে মানে ৰাতি আৰু দিনত এবাৰ হয় দেৰটা মান বজাত খাও আৰু৷ তাৰ আগতে কিবা চাহ ঘোগুনী খাও উম এতিয়া তোমাৰ কে সেই চামাৰ ভিকেচনত তোমাৰ প্লেন কি আছে ছে
অ যা এই যাম এফালে যোৱাৰ প্লেন অ ফুৰিবলৈ যাম বোলো৷ এ হেৰিলে যাম এয়াত ইমান গৰম আকৌ ইমান ৰ'দ হয় নে এইকেইদি
উম উম এইকেইদিন একে ৰদৰ কাৰণে কতো যাবই নোৱাৰি এচেম ময়ো তাকে ভাবিছো আৰু বোলে শ্বিলং গলে বোলে কিবা শ্বিলঙৰ ৰাস্তা টা চিঙি আছে বৰা পানী ফালে বোলে
অ সেইবিলাক গম নেপাও বাৰু এনেই মই নিজৰাপৰা ফালেহে যাম বুলি ভাবি আছো ওচ চৰো হব বেছি দূৰলে যাবও মানে হেৰি লাগে নহয় এতিয়া গৰম ৰ'দ ইমান বেছি ল'ৰা ছোৱালী আকৌ বেমাৰ আজাৰ হ'ব
অ দিয়া হাবিৰ ৰঙাবাটৰ ৰিজৰ্টখন আছে যে ভিৰ আছিলে
খন শুনি আছো দেই দেখাহে নাই বা যোৱাহে নাই
তাকে নাই নাই এবাৰ গৈছো আৰু এতিয়া এবাৰ গৈছো
অ ভাল লাগে
গৈছো ই আগৰবাৰ যাওতে চুইমিং টুইমিং কৰা নাই এ কাপোৰ চাপোৰ একেবাৰে হেৰি উ মানে কাপোৰ তেনেকে লৈ নো কলো যে
অ এনে কেনেকোৱা বাৰু তাত ঠাই?
তাত মানে একলেনৰ নিচিনাই আৰু চুইমিং স্কুল আছে তুমি কাপোৰ চাপোৰ লৈ ড্ৰেছ চেঞ্জ কৰি গা ধুব পাৰা তেনেকোৱা আৰু অঁ তুমি মানে একলনত যেনেকোৱা তেনেকোৱা তুমি তাত পাবা আৰু কিন্তু তাত নহয় অলপ গাঁৱলীয়া পৰিৱেশ আছে তুমি গৈ পেলাই মানে গছ গছনি বাহনি আৰু তোমাৰ ফিচাৰ তুমি যদি কিবা খাম বুলি কোৱা মানে ফিচ কাৰি কিবা কিবি আৰু ড্ৰাই ফাই সেইবোৰ খাম তাৰ মানে মাছকে ধৰি পেলাই তোমাক হেৰি কৰিব বনাব আৰু এই তেতিয়া তোমাৰ মানে বাঁহৰে ঘৰ ধুনীয়া আছে আৰু তাতে হে চ চলে চব ধুনীয়া আৰু তাতে
অ ধুনীয়া মানে সুবিধা কৰি দিছে আৰু ন তুমি ভাল ভাল হেৰি আ ভাল অকল ঠায়ে থাকে অকন মানে মনত পেলাই দিলা দেই সেই মই কথা পাতিব লাগিব ন আমাৰ ইমান ইমান ওচৰতে হয়নে নাই নাই কথা পাতি চাব লাগিব তোমাৰ সেইখিনি ঠাই খিনি কি ঠাইখিনি কিনো মেইন এ মানে ঠাইখিনি সেইখিনি হাবি বৰঙাবাৰীয়ে হাবি বৰঙাবাৰী খনো আকৌ বহুত ডাঙৰ নহয়
অ সেইখনতে আছে হাবি বঙৰাবাৰীতে ফি চাই বুলি কয় মানে মানুহজন বোলে ইনজি ইঞ্জিনিয়াৰ তেওঁ পুতেকো ইঞ্জিনিয়াৰ তেওঁলোক প্লেন কৰি বনাইছে আৰু
বনাইছে ন
উম এজনে আৰু বনাইছে
এ কিবা মানে টিকেট চিকেট কাটিব লাগে নে
অ টিকেট তিনিশ টকাকে নেকি৷ আৰু সে অ ষ্টুডেন্ট মানে সৰু ল'ৰা ছোৱালী হাফ আৰু।
অ টিকেটৰ মূল্যও আছে নহ'লে। খোৱা বোৱাবোৰৰ থাগে দাম দৰ বেছি হ'ব ন তাত। খোৱা বোৱা বোৰৰ দা-
ইমান অলপ বেছি বুলি কৈছে শুনিছ- মানে এতিয়া শুনিছোঁ তেতিয়া যাওঁতে ইমান নাছিল।
অ এতিয়া আৰু এতিয়া গৰম বন্ধ বুলি চাগে যাব ন মানুহবোৰ বেছিকে।
তেতিয়া যোৱা বছৰে গৈছিলোঁ মই।
উম খবৰটো ল'ব লাগিব ৰবা।
এতি
কি আৰু ন এনেকে ওচৰ অ ওচৰেৰে পাজৰে গু যোৱাই ভাল ন। ইমান দূৰ বাটলে অ আৰু এনেই ফটো চটো বোৰত দেখিয়ে আছোঁ ধুনীয়াই। ধুনীয়াই দেখি আছোঁ বাৰু হে হে বৰদোৱা গলোঁ। তাতো তোমাৰ অ এই নতুন যে বনাইছে। চাই আহিলোঁ অ চাই আহিলোঁ এই মানে কি আমি যাওঁতেও সে একে ৰ'দ ৰ'দত তোমাৰ খোজকাঢ়িব নোৱাৰা চকু মেলিব নোৱাৰা এতিয়া গছ চছ তাত নাই যে ৰুইছেহে নতুনকে।
মই যোৱা নাই নহয় আগতে যেতিয়া পুৰণা মানে বৰদোৱাখন কেত এই বৰদোৱা মানে হৰি কাৰণে-
আমি যাওঁতে যে আমি থানত প্ৰথমে থানলে গলোঁ হয় থানত মানে শৰাই চ চৰাই দিয়া গৈছিলে গাড়ীতে চেন্দেল তেন্দেল থৈ গ'লো থানলে গ'লো থানৰ পৰা মানে পিছফালে দি যে এই শান্তিজনৰ পাৰে পাৰে যে যাব- ফালে দিয়ে গ'লো চেন্দেল নিপিন্ধাকৈয়ে তোমাৰ খোজ দিব নোৱাৰা। মানে পকা যে খোজ দিব নোৱাৰা আবৌ।
তেনেকুৱা হ'ল কি জানা নে এনেকুৱা সময়তে গলোঁ গৰম হয়। চব চেণ্ডেল খুলি
নাই নোৱাৰি নোৱাৰি নোৱাৰি বহুত কষ্ট পাইছে তোমাৰ ফটো এখন উঠিবলেও যে ফটোখন উঠিবলেও যে চকুৱে মেলিব নোৱাৰি এনেকুৱা।
ইমান জ্বলিছে ভৰি পুৰিছে এনেকে থাকিবই নোৱাৰোঁ মই মানে।
সেইকাৰণে অ মানে মানে যাওঁ বুলি এতিয়া সেইকাৰণে। পাহ লগা নাই আৰু ইমান মানে ৰ'দত যে ৰ'দত মানে নোৱাৰি।
মূত্যুঞ্জয় বোলে ৰাতি ভিউজটোহে ভাল লাগে।
মৃত্যুঞ্জয় অ ৰাতি ভাল লাগে, অ এই মানে কি বত মানে গৰমতটো যাত- কমি যায় তেনেকুৱাত যাব লাগে আমি আমি যাওঁতেও আমি জুলাই মাহতে গৈছ ছিলোঁ নিকি? যোৱা বছৰ নহয় তাৰ আগৰ বছৰ হ'বলা নতুন বনাওতেই তোমাৰ সেয়াটো যে। ভৰি দিব নোৱাৰা টাইলছত।
ভলেবম যে ভলেবোমত যাব ভাল লাগে তেতিয়া মানে ৰাতি তোমাৰ
অহ অহ অহ। অ তেতিয়া ভাল লাগে আৰু তেতিয়া সময় সুবিধা মিলিবও লাগিব হয়। চবে আকৌ তেনেকুৱাত যাবলে অসুবিধা এতিয়া হয় যে উম এনেই অকলশৰীয়া হ'লে ভাল।
এইটো মই যোৱা যদি সোণাপুৰা গৈছা চাইন্স চিটি।
অ নাই নাই তালে যোৱা নে হেৰি যোৱা বছৰ হেৰিলেহে গলোঁ গুৱাহাটী। অহ অহ একেলগে অ একেলগে যাব পাৰা যাব।
যাওঁ নিজৰাবাৰতে যাওঁ গম পাইছনে গলে আৰু যদি সেখ সেই খনত যাম ভিলেজ লাইফখনত যি
অ অ ওচৰ অ বহুত ওচৰ হ'ব আমাৰ মিতিৰ অ আমাৰ এনেই মিতিৰ মানুহো আছে বাৰু তাত
অ মোৰ ফ্ৰেণ্ড দুজনীও আছে তাতে তাই কৈছে তুমি যদি আহা কৈছে আমাৰ ঘ মই লৈ যাম দিয়া তোমাক আচছা হ'ব দিয়া
চাওচোন কি হয় ন এনেই ল'ৰা ছোৱালী বোৰে খেলিব পাৰা কিব ব্যৱস্থা আছে চাগে ন
আছে আছে বোলে আছে ধুনীয়া এক্সট্ৰা আৰু কিন্তু বিশেষকৈ সিহঁৰ ল'ৰা ছোৱালীবোৰ কি চুইমিঙতহে ভাল পায় বিশেষকৈহে
অ সেইটো হয় উম পানী পানী তেওঁ ভাল পায়।
উ মোৰ ল'ৰাটো নহয় একদম পানী পানী চিঞৰি থাকে।
অ এনে জুলনা চুলনা বা এনেকুৱা পাৰ্কৰ নিচিনা খেলা বস্ত- বস্তুবোৰ নাইনে অ তেনেকুৱা নাই মানে অ অ।
তেনেকুৱা তুমি পাবা নিজৰা পাৰত।
নিজৰ অ সেইকাৰণে মই মানে সেইফালেও যাম বুলি ভাবি আছোঁ। তাত আকৌ ল'ৰা ছোৱালী মানে সৰু যে আমাৰ
উম অ সেইটো কাৰণে সেইকাৰণে মানে তাতে যাব পাৰি আৰু দে ধুনীয়া ঠাই কি ভিতৰ কে দী খন বহুত দাম কিন্তু এতিয়া নিজৰা পাৰৰ
হে হে
তোৰ যে যিখন কেণ্টিন বহুত দাম বোলো, বনাই নিয়া
কেণ্টিন আছে নেকি এতিয়া।
উম আছে।
অ গম দেখা নাই যোৱা নাই নহয় কেইবা বছৰো হ'ল।
উম কাষতে আছে অ এ তেতিয়া মানে এ পুৰণাতে আহিছো নতুন খন বনোৱা নো কেইদিন হৈছ- আৰু চাহ চাহ কাপোৰৰ দাম অকণনমান দিব পঁচিশ টকা নে ত্ৰিশ টকা।
অ এ তাৰ সলনিচোন এই বা হেৰিত লৈ যোৱাই ভাল। অ বাহিৰত খুৱাই ভাল আৰু ঘৰৰ পৰা লৈ যাবই পাৰে চোন। সি আৰু সেই তাতো ঠাইও আছে উম খাই বৰ ধুনীয়াকে আহিব পাৰে।
ম যে মই আকৌ বেছি পানী ভাল পাওঁ মানে কে- এ পানী মানে মই হাঁহিয়ে চিৰিয়া পা ওম এনে থকা সেইবোৰ
মানে অকণ ঠাণ্ডা মানে সেইবোৰ পৰিৱেশ অকণ ঠাণ্ডা নহয় জানো ন ভাল লাগে তেতিয়া আৰু। অ।
অলপতে বেমাৰ হৈ গম-
অ সেইয়াই আমি এতিয়া যাও বুলি ইমান দূৰত যাব নোৱাৰো ন। ওচৰতে ঠাই চাব লাগিব। উম আহ কেইবছৰ হৈছে এতিয়া? অ আমাৰো চাৰি বছৰ হৈছ-
ওদালগুৰি মানে ওালগুৰি যাম বুলি ভাবিছোঁ কিন্তু সেই তাৰ কাৰণে যাব নোৱাৰো মানে কি অমান পৰিলে তাৰ বেমাৰ হয় আৰু তোমাৰ বেমাৰ
বেমাৰ আজাৰ বোৰ বহুত হয় এইকেইদিনত, বহুত সোনকালে হয়। বহুত সোনকালে বেমাৰ আজাৰবোৰ হয়।
একো নহয় এ সলাই ঔষধ খুৱাই দিবলে।
অ সেইটো হয়। চব ল'ৰা ছোৱালী এতিয়া আৰু এতিয়া যে জ্বৰবোৰ হৈছ- সোনকালে ভালেই নহয়। মানে মেডিচিন অ সলাই সলাই ঔষধ মানে খুৱাই থাকি-
অ আৰু এণ্টিবায়টিক বোৰ খোৱাও ভাল নহয়।
অ এণ্টিবায়টিক খোৱা, অ এণ্টিবায়টিক খোৱালে মানে দুৰ্বল হৈ যায় গে। বহুত দুৰ্ব- ৰ্বল হৈ যায়গৈ। অ ভালকেতো খোৱা বোৱা নকৰে ন।
সেটোৱে তামানে সিহঁতক উম বহুত
বহুত দুৰ্বল হৈ যায় কিন্তু খোৱা বোৱাতটো যদি ভালকে কৰে লগতে তেতিয়া হ'লে একো অসুবিধা নাই। কিন্তু নকৰেতো ন ডাঙৰে খাবলে মন নাযায় ক'ত সৰু ল'ৰা ছোৱালী খাবলে মন যাব।
সেইকাৰণে মানে খুৱাব নোৱাৰি অহ। এন্টিবায়টিক বেছি খুৱাই থকা হয়, বহুত কি লাগিব?
তোমাৰ উম।
অঁ, মানে কি জানা হুমিউটো আছিল হুমিওতো দেৰিকে যে ঠিক হৈ যায় সেই
সেই আমাৰ মানে উশাহ নাইকিয়া ন? আমাৰ সময় নাই কিন্তু হোমিঅ কৰিলে ভাল। তোমাৰ হোমিঅ কৰিলে যে হোমিও কৰি থাকিব লাগে আৰু লাহে ধিহে ভাল হ'ব। কিন্তু আৰু সোনকালে নহয়। অঁ আমাৰ ধৰ্য য্য নাই যে একে লগতে ভাল হ'ব লাগে, কিন্তু লগতে ভাল হয় কি ভাল নহয় নহয় আচ আচলতে দমাইহে ৰাখে, অ দমাইহে ৰাখে কিন্তু ভাল নহয়। সেয়া প্ৰথম পাই মানে সেই ব্যৱহাৰ কৰি কৰিলো যে
উম, হয় দিয়া সেই ছেম, এ গোটেই জোতা কৰি কৰি আ হোমীওয়ে কামেই নিদিয়ে গম পাইছানে? সেই কাৰণে এয়া ঠিক আছে তুমি সেই তুমি নিজৰ পৰা বা সেই কি কি পালা কবা।
অঁ, অঁ, হ'ব দিয়া কথা পাতিম আ
দিয়া হ'ব দিয়া। উম, থিক।